অ'! কি কৰি আছা?
অ'! এইয়া, মইনো কি ক'ব, মোৰ আৰু বহি থকা। থকাহে।
অ'! কিবা অসুবিধা?
অ'! হেৰি, কি বুলি কয়! এই, পৰিলোঁ। আজি চাৰিদিন মান হ'ল।
অ'!
তাৰপিছত, আপোনাৰ এতিয়া মানে, খোজ-চোজ, ডক্তৰক দেখালোঁ যেনিবা, খোজ কাঢ়িবলৈ মানা কৰিছে।
অ'!
অকল বহি থকা, শুই থকা আও।
অ'! তাকেহে, কেতিয়া পৰিলা?
এই, আপোনাৰ চাৰিদিন মান হ'ল, আমাৰ ওচৰতে, বিয়া এখন আছিলে।
অ'!
এ, ওচৰ বৌ কিজনী হঁতি, বিকাম ধুনীয়াকে খাই আহিলোগে, আও! হৈ পেলাই, আপোনাৰ ভিতৰলে, সোমাই আহিছোঁ, সোমাই মানে, ষ্টেপ পৰা নামি আহোঁতে যে, কেনেকেনো পৰিলে, ধৰিবই নোৱাৰিলোঁ।
অ'! তাকেহে, এতিয়া পৰি, ভৰি হেৰিত, ভৰিত দুখ পালা?
ভৰিত অ'! ভৰিত দুখ পালোঁ, আপোনাৰ আঁঠুত দুখ পালোঁ।
অ'!
এতিয়া, কালি এক্সে কৰিলোগে। আজি, ৰিপৰ্ট দিয়া কথা আছিলে, আপোনাৰ ৰি পট্ নিদিলেই চোন। কালি নেটৱৰ্ক কাৰণে হেনো পঠিয়াব নোৱাৰিলে, আজিহে পঠিয়াইছে কাইলেহে দিব এতিয়া।
অহ, তাকে। হে সেইয়ে, এতিয়া হে ভৰি মানে হেৰি আৰু আঁঠুত। ফাটি গৈছে নে হেই, ফাটিলেইনে এতিয়া কি হ'ল।
কালি ডক্টৰে চাই পেলাই কোৱা মতে মাংসত ইনজৰ হৈছে বুলিয়ে কৈছে, যেনিবা ভিতৰ মাংসটো অকণ ফা ফাটিছে বুলি কৈছে।
অহ।
তাৰপিছত এতিয়া ৰিপৰ্ট কি কয় আৰু হড়-চাৰ ভগা নাই বাৰু। কাৰণ হাড়-চাৰ ভগা হ'লে এনেকে থাকিব নোৱাৰোঁ।
অহ, তাৰপৰা লৰাটো ঠিকে আছে?
ল'ৰা ঠিকে আছে অহ।
অহ, খেতি পথাৰ হ'লনে নহ'লগে?
খেতি উঠিলে বাৰু। এই আমাৰ ওচৰৰ ব দুজনী তিনিজনীমান, তাৰপিছত আকৌ খুৰি দুজনী। এনেকে হেৰি আ আপোনাৰ এনেও মিনে সলনা-সলনিকে ৰুই দিছিলোঁ অকমান আও। মই ৰুবলৈ নোপালোৱেই। মই ৰুৱলে নেপালোয়ে বাৰু মোৰ কনহে ৰুলে।
তাকেহে ভালেই হ'ল এনেকে মানুহ থাকিলে, আমাৰো মইয়ো তেনেকৈ দুজনীমান ৰুই পেলাই লৈছোঁ। সিহঁতকো ৰুই দিওঁ, সিহঁতেও ৰুই দিয়ে। এতিয়া মোৰ হেৰি, মোৰ ভাগৰ ৰুৱাই নাই বাৰু। সিহঁতৰ ভাগৰ হ'লগৈ দুজনীমানৰ, দুজনীমানৰ আছে। তাৰপিছত মোৰ হোৱাই নাই, মই দুই তাৰিখ মানে ৰুমহে।
অহ।
দুদিন দি, এদিন দি দিম আৰু দুদিন তিনিদিন যেইদিন লাগে আৰু ৰুই থাকিম আৰু। এ বেছি নাই অকনমান।
নহয় আপোনাৰ কি হৈছে মানে, অকলে কি লগত ৰুই ভালো লাগে হয় নহয় বাৰু?
অহ, সেইটো কথা আকৌ।
অকলে ৰুৱাতকে।
উম, তাৰপৰা মানুহজন ঘৰতে আছে নেকি?
মানুহজন ঘৰতে আছে অহ।
অহ।
বাকী হেৰি আপোনা, এনেই অকনো ৰুৱাই নাই নেকি? নে
নাই, নাই ৰুৱা নাই ৰুৱা। এইয়া হেৰি নাই ৰুৱা মানে সেইয়ে অকণমান গোজ দি থলো। আহাৰতে। তাৰপিছতে সেই এতিয়া শাওনত বোলো, শাওনত আমাৰ আহাৰৰ খেতিবোৰ বৰ ভাল নহয়। শাওনৰ খেতিটো মানে ধুনীয়া ঠোক কেইটা।
বাকী খোৱা-বোৱা?
খোৱা-বোৱা এই মানুহ ঘৰৰ ওচৰৰ বোৱাৰী এজনী ঘৰত ৰুবলে গৈছিলোঁ। তাৰ বনাই মেলি খুৱালে। এটাই বাজিলে কাম-বন কৰি আজৰি হৈ, তাৰপৰা সেইকাৰণে দুপ দূপৰীয়া হ'ল যে এতিয়া নাখাওঁ আৰু। বুট কেইটামান তিয়াই থৈছোঁ মানুহজনে সেই দাদাই মই হেৰি কঠীয়া তুলিবলে যাওঁ, আহি যেনিবা দুইটাই খাম আৰু। তাতে বুট কেইটামান
অহ', অহ'। মই বোলোঁ, মই মনতে ভাবিছোঁ আৰু আপোনাৰ বোলো ফোন এটাও নাই খবৰো পোৱা নাই নেকি, নহ'বাতো ফোন এটা কৰিলেহেঁতেন।
তাকেহে, খবৰ ল'বলৈ এয়াহে পথাৰৰ দিন যে গমো পোৱা নাই বাৰু। পৰিলা বুলি, সেইকাৰণে বোলো প বহুত দিন খবৰ লোৱা নাই বোলোঁ, খবৰ এটা লওঁচোন।
ভাবিছো মই বোলোঁ। মানুহজন ঘৰতে আছে অ', দাদা আহি কেতিয়া আহিলে?
এই দাদা কালি, পৰহি আহিলে। আহিলে হেৰি। কেইদিনমান থাকিব, এই খেতিকন বোলে হোৱাই থৈ যাওঁ। সেইকাৰণে যেনিবা হেৰি কৰিছে।
কঠিয়া তুলিবলৈ গৈছে, মইয়ো যাওঁ। অকলে তুলিব নোৱাৰে কঠিয়াবোৰ আমাৰ চুটি চুটি, চিঙি ভাঙি কিনো কৰে জানোঁ।
মই বোলোঁ, মইয়ো যাওঁ লগতে।
নহয়, এ লগ এটা হ'লে কাম কৰি ভালো লাগে। অকলে অকলে আপোনাৰ আমুৱাই।
আৰু সেই কঠীয়া তুলিবলৈ বেয়া হেৰি যে, একেবাৰে চুটি। এহাতেই নহয়, এই মানে মানুহজন শকত যে। সেইবোৰ ইমান চাপ চাপৰ কঠীয়া চুটি কাপো, কঠীয়া তুলিব নোৱাৰে চিঙি ভাঙি আদায় কৰি পেলাব। সেইকাৰণে বোলো যাওঁ, অকণমান তুলি মেলি দিওঁগৈ।
হয় দিয়ক।
সৰহকে মানে, আজিয়ে কালিয়ে দুদিন তুলিলেহে আমাৰ হেৰি হ'ব।
অ',
কঠীয়া তলিলে, মাটি অকণমান আছে সৰহকৈ। লগতে দি থম বুলি ভাবিছোঁ। ওচৰকেইজনীও আহিম বুলি কৈছে, লগতে বোলো এদাই হওঁক।
অ', এনেই সেই বৰ্তাহঁতৰ ববৌহঁতৰ ভালেই।
উম্, উম্, উম্, ভালেই। অ', অ'। ভাল ভাল।
হেই এতিয়া গৰম বন্ধত, গৰম বন্ধত ক'লৈকো যোৱা নাই ন সিহঁতি।
ই আই, গাওঁ ফুৰি আহিলেগে। জেঠাইকৰ ঘৰলে গ'ল, হেৰি পেহীয়ে, ল'ৰাটো গ'ল পেহীয়েকৰ ঘৰলে।
অ',
ছোৱালীজনী হেৰি জেঠাইকৰ ঘৰলে গ'ল। তাৰপিছতে এতিয়া যেনিবা হেৰি আহিলে বাৰু কালি। মই বোলো খেতিটো উঠক। হেৰি তাইক নানো, তাৰ পৰা বাপেক অহা দেখি যেনিবা উতপাত লগালত- লৈ আহিলে।
অ', নহয় এই হেৰি অ', বাপেক বিলাকক এনেও নাপাই যে তেনেকে।
অ', সেইটো কথা। নেপায় যে এতিয়া বাপেকক পায় মানে কি কি? ৰাাক হেৰি কৰে যেনিবা। বাপেক আহিলে ঠেন ঠেননি লয় আৰু আনিবগে লাগে, গুচি আহিলে জেঠায়কৰ লগত।
অ',
সেইটো কথা।
ঠিকে আছে, তাইকো আমাৰ ল'ৰা হটে ত যে বৰ ভাল পায়। দেখাই নাই নহয় বহুত-
ই নকবায় তাই কথা, ল'ৰা-ছোৱালী বুলি ক'লে ইমান ভাল পায় অ'। আৰু ল'ৰা-ছোৱালী বিলাকেও তাইক নাম কাঢ়িহে মাতে। কাৰো বায়েক নহয় আৰু বা বুলি এটাই নামাতে, আছে- চব আৰু লগৰে এ যেন, নাম কাঢ়িহে মাতিব।
অ', এই আমাৰ কাষৰ এফালে যে এই বোৱাৰী দুজনী যে আছে।
অ'!
সিহঁতকো সেই, ডাঙৰজনী বোৱাৰীয়েক, বায়েকৰ জীয়েকজনী আহিছে। আমাৰ এই, ৰা ৰাতিপুৱাইও, অ'! খুশি, অ'! খুশি বুলি মাতিছে। মানে, তাই বুলি ভাবিছে।
অ'! বৰ ভাল পাই নহয়, সিও।
উম, হু!
আৰু ওচৰ এইখিনিতে, ছোৱালী এজনী আছে। সেই তাইও, সেই, অকমানি ছোৱালী। একেবাৰে, নাম কঢ়ি মাতি লৈ আৰু। তাইহে, যেন আৰু বান্ধৱীহে জেনিবা।
আৰু তাইৰ লগত, চব খেলিও, তাইয়ো, সেহঁতৰ লগত খেলিব পাৰে, তাইৰ লগতো খেলিব পাৰে, নহয়।
উম, তাকেহে! খেতিনো, তোমালোকৰ কিমাননো! সোনকালেই হ'ল ন'?
আমাৰ খেতি সোনকালে হ'ল। হেৰি, আমাৰ মানে, আপোনাৰ আধিহে।
অ'! বেলেগৰ খেতি কৰা?
অ'! পাঁচ বিঘা মান হ'ব। আমাৰ এনে, আপোনাৰ দুবিঘা নে, ডেৰ বিঘা এটা আছে। এই, আপোনাৰ ম মঠাওৰি মাজলে।
অ'!
তাৰাপৰা, নিজৰ অ'!
অ'!
হেৰি আপোনাৰ সেয়া, হেৰি কি বুলি কয়! লোকৰ আধি, পাঁচ বিঘা।
অ'!
বাকী এনে, মাছ পঠি ওলাইছে নে, আপোনালোকৰ ফালে?
পুখুৰীত আছে, দৰ-দাম নাই। এতিয়া, মালিকে আহিছে নহয়, চালে আমাৰ হৈ আছে। এতিয়া যেনিবা, চালেই হয় আৰু। এতিয়া আজি, ৰাতিপুৱা পৰত, ডাঙৰ বৰষুণ এজাক দিলে, অ'! সেই, বৰষুণজাকতে যেনিবা এতিয়া, মাছ পাব।
উম'!
আমাৰ ফালে নকবাই মানে, আমাৰ ঘৰৰ ফালে, এতিয়া, ঘৰৰ মা
মাছ পঠুৱাবলৈ নাই যে। কিমান খাবা দালি সোপাকে! দালি সোপাকে বোলোনো, কিমান খাবা! সেইকাৰনে, সেই বন-পাচলি কিমান বুটলি থৈছোঁ। সেইজনে গুচাম বুলি কৈছে যেনিবা, সেয়া। দালিবোৰ খাই, খাই আমনি
অ'! আৰু সেই, নহয় এই, কি বুলি কয়! মাছ পুঠি এটা ওলালে আপোনাৰ, সাজটোও মিলে।
অ'! ভাতকেইটা ধুনীয়াকে যায়। খেতি দিন যে।
অ'! লাগিলে আপোনাৰ অকমানেই হওঁক, ধেৰিও নালাগে।
এতিয়া, তুমি চকীতে বহি থ
আমা আমাৰ অ'! চকীতে ব উম, বাহিৰলৈ যাবলৈ হ'লে মানে, চাপৰত আকৌ, বহিবলৈ সাজিছে।
অ'! এতিয়া হেৰি মানে, ৰন্ধা-বঢ়া কোনে কৰে?
ৰন্ধা- বঢ়া মানুহজনে কৰি আছে। হেৰি, আপোনাৰ আঁঠুটোত মানে, সেই দুখ পাইছোঁ যে, আঁঠুটো জোৰ দি খোজকাঢ়িব নোৱাৰোঁ।
উম, এ, আৰু যদি ফাটি গৈছে হয় দে অলপ চেভ হৈও থাকিব লাগিব নহ'বা হেৰি নহয়। ভৰি কথা নহয় জানোঁ, আৰু তাতে তুমিও শকত যে।
অহ, শকত মানুহজনী অহ। সেইটোৱে জুই এতিয়া আজি ফুলটো যেনিবা।
অহ, চু-চুগাৰ প্ৰেছাৰ থাক থাকিলেহে দিগদাৰ, তোমাৰ যদি চুগাৰ প্ৰেচাৰ নাই বা ইমান দিগদাৰ নাই শুকাবগে, হ'লেও যদি ডক্তৰে ৰিপৰ্ট দিছে ফাটি যোৱা, তেতিয়া কিন্তু সাৱধান খোৱা-বোৱা দেই। টেঙা তুঙুলি নেখাবা। থেতেলা খাই ফাটি গৈছে।
অহ। হেৰি আপোনাৰ এনেই, ফুলাটো এনেই ফুলটো এদিন ফুলিও আছিলে পুৰা, আজি যেনিবা ফুলাটো যামুৰিছে বাৰু।
অহ।
বাকী ঠিক আছে হ'ব দিয়ক, কঠিয়াত তোলক গৈ তেতিয়াহ'লে।
তাকেহে, মই বোলো কঠিয় তোলোগে হ'ব দিয়া। এতিয়া খবৰ পালোঁ নহয় এদিন যাম আৰু খবৰ লবলে কোনদিনা পাওঁ। এইজন থাকোঁতেই।
আহিলে নহয়, আহিলে মনতো ভাল লাগিব মই এতিয়া যাবই নোৱাৰো হলো কলৈকো আৰু।
তাকেহে, তাকে মানুহজন থাকো থাকোতে যাম বাৰু দিব পৰা একো নাই।
আহ অহ, আহিব।
হ'ব দিয়া।
উম।